অ', কি কৰিছ'?
এ শুই আছিলো এনেই ভাত পানীগিটা খাই আজৰি হৈ আহি, তই?
অ', ময়ো আছো এনেই।
অ', ভাত খালিনে?
ভাত খাম হে, এ ময়ো শুইয়েই আছিলো বাৰু উঠিছোহে।
অহ,
বাকী, ভাল নহয়?
উম, ভালেই, ভালেই, তোৰ ভাল?
উম, ভাল, ভাল,
অ', গা বেয়া হৈছিলে নহয়, ভাল হৈছে?
ভাল, অকমান পাইছো বাৰু
অহ,
উম, বতৰ কেনেকুৱা?
বতৰ আজি ভালেই বাৰু দেই, ৰ'দ ওলাইছিলে, ৰাতিপুৱা অকমান বৰষুণ পেলাইছিলে। ভালেই, সেইফালে কেনেকুৱা?
উম, এফালেও এতিয়া বাৰু ৰ'দেই।
অ '।
ৰাতি দিছিলে বৰষুণ, আকৌ ৰাতিপুৱা সময়তো অকণমান পেলাইছিলে।
বতৰটোনো কিনো এই ৰ'দ এই বৰষুণ মানে
তাকেহে আকৌ ৰাতি সময়তহে বেছি আকৌ বৰষুণ দিয়ে।
অ', ৰাতি বেছি দিব তোৰ কাৰেণ্ট নাথাকিব মানে দিনটো ভাল একদম আৰু। উম, ৰাতি হলে বৰষুণ।
অ', তাকে সেই এতিয়া ৰ'দ বতৰত এই আইতা লগত যে শুনো সাধু কথাবোৰ মনত পৰি গৈছে।
অ', সঁচাকে পাই।
এই গৰমত যে সন্ধিয়া সময়ত
অ', বিচনী লৈ একদম
ওলাই যাওঁ নহ'লে সেই চোতালত বহি তাৰ আইতা কোলাত বা ককা কোলাত বহি পেলাই কিমান সাধু শুনিলো কবলৈ বাকী নাই কৈছো ন বুঢ়িয়া সাধুখনৰ মানে এটা সাধুও বাকী নাই।
অ'।
একদম চব-চবতকে বেছিতো এ বুঢ়া বুঢ়ী আৰু শিয়ালৰ সাধুটো সাধুৱে ক'লে মানে।
অ'।
আৰু মইতোতো মানে আইতাক কোচলে যামেই আৰু। তাৰপিছতে আৰু আগতেটো ইমান বিজুলী বাতি তেনেকে নাছিলেই।
নাই অ'। আগতেতো ধৰ লেমৰ পোহৰ চাকি সেনেকুৱাতে মানুহ আছিলে।
অ', আৰু মানে অকণমান সময় দিয়ে আকৌ অকণমান কাটিয়ে দিয়ে যে। তাৰপিছতে আইতাৰ কোচলে যাওঁ আৰু অকণমান পঢ়া পাতি কৰোঁ আৰু
দিমা আৰু
গৈ পেলাই একদম মানে সচাকে দেই সেইবিলাক দিন মানে মনত পৰি যায়।
উম, এতিয়াতো একোৱেই নাই আজিকালি মোবাইলৰ যুগ হোৱাৰ পা।
উম, সেইটোৱে আজিকালি আজিকালি ল'ৰা ছোৱালীয়ে সেইবিলাক বস্তু বুজি নাপায়।
সেইটোয়ে আজিকালি ল'ৰা ছোৱালী বিলাকক মাক বাপেকে মোবাইলটো দি দিব আৰু যি
উম, গ্ৰামৰ ফোনটোত মুঠতে অকল তাতে ব্যস্ত হৈ থাকিব মানুহ এটা আহিলে যে মা দ, লাগ কেনেকে কাক কি ব্যৱহাৰ কৰিব লাগে সেই বস্তু মানে আৰু সেইটো আচলতে সৰুখিনিক দুখ দি লাভ নাই। সেইটো ঘৰৰ মানুহকে শিকাব লাগিব। তেতিয়াহে
সেইটোৱটো কোনোবা এ, যেন আহিছে মাতাংগৈ বা যোৱা
আম বিলাকে যিবিলাক সাধু শুনিলো সেইবিলাক সাধু মানে প্ৰতিটো সাধুৰে অৰ্থ আছে, জ্ঞান আছে।
অ, এতিয়া সেই সাধুটো যেন গণ আৰু সি, সিংহ যে সাধুটো সেইটো কিমান ভাল লাগে।
উম, বা তেজীমলা সাধুতটো আকৌ এইফালে চিলনী জীয়েকৰ সাধু, মেকুৰী জীয়েকৰ সাধু গোটেই মানে সাধু বিলাক তাকে বুঢ়িয় সাধুৱে অন্তৰ্গত সেইখিনি তাৰপিছতে আকৌ এইফালে আৰু দুটামান আছিলে নহয় অ, একদম এটা বহুত আনন্দদায়ক আছিলে জোঁৱাই শকৰ সাধু বুলি।
অ, জে কষটোতো অ'।
এ, হে, যোৱা একজন অন্ধ আছিলে মানে কুকুুৰী কণা আছিলে অন্ধ নহয় বাৰু। ৰাতি হলে যে নেদেখে। তাৰ পিছত কেলে শাহু একে যে চোৱা পাতনিলে এনেকে বেয়া হেই খিনি মাৰি পঠিয়াইছিলে তাৰ গাত পৰত সি যে কৈছে আৰু বৰষুণে আহিছে। তাৰ পিছত এইফালে তেজীমলাই কিমান কষ্ট দিয়ে। সেইবিলাকৰ পৰা ধৰ আমি এইটো গম পাইছো যে মাহী আইৰ পৰা মানে কিমান কষ্ট কষ্ট পোৱা যায় কিমান কষ্ট দিয়ে। তাৰ পিছতে মানে প্ৰতিটো সাধুৰ পৰা ধৰ এটা, এটা জ্ঞান পোৱা যায়েই মানে। নৈতিকতা এটা, এটাত থাকেই। সেইটো এটা সাধুটো শুনিও ধৰ আনন্দ পোৱা যায়। লগতে জ্ঞানো পাব পাৰি, অভিজ্ঞতাও হয়। আৰু সেইবিলাক দিন মানে বহুত বেছি মধুৰ আছিলে মানে। আহ ঈদ মানে ধৰ ইজনে সিজনৰ ঘৰলৈ অহা-যোৱা কৰা এতিয়া মানে সেইবিলাক বস্তু বহুত কমি গ'ল কোনো কাৰো ঘৰলে নাযায় দেখিছ নাই।
উম, বিপদছে গৈছে এনেই কাৰোবাক ঘৰত বহি কথা পতা কিবা পতা সেইবিলাক নাই আজিকালি।
আজিকালি বিপদৰ সময়তো ইমান যোৱা দেখা নাযায়।
নাযায় প্ৰায় কম সংখ্যক আৰু ধৰ
সেইটোৱে মানে গ্ৰাম্য অঞ্চলত সেইটো অলপ দেখা যায়। বাকী এনেই চহৰ অঞ্চলটতো একেবাৰেই দেখা নাযায় সেইটো প্ৰয়সৰ।
নগৰত অ'।
সেইটোয়ে আৰু এতিয়া এনেকুৱা মানে পৰিয়াল কেন্দ্ৰিকতাটো বাঢ়ি গৈছে। এতিয়া ধৰ আমি বিলাক মানে যৌথ পৰিয়ালত আছো কাৰণে আমি ক'ব পাৰিছো এতিয়া আমাৰ ঘৰত খুৰা-খুৰী বা ভন্টি, দাদা
মা-দেউতা চ'ব আছে। সেনেকে ক'ব পাৰিছো। কিন্তু এতিয়া চহৰমুখীয়া অঞ্চলতো মা, মই, দাদা ভন্টি অকল একক পৰিয়ালৰ হিচাপত কয় মানে বা খুৰা-খুুৰী আছে বৰ বৰ্তা-বৰৰ্মা আছে।
সেইবিলাক নকয়।
সেইবিলাক নকয় মানে ইহঁতৰ প্ৰাসংগিকতাটো অকল নিজক লৈ।
নিজক লৈ, মানে সেইটোৱে নিজক লৈ ব্যস্ত মানে অকল।
উম্, সেইটোৱে আৰু ধৰ আমি কিমান খেলা ধূলা কৰিলোঁ আগতে, যেতিয়া বিদ্যালয়ৰ পৰা আহোঁ, আহি পেলাই অকমান শুই পেলাই উঠি সমনীয়া
অকমান খেলো অ', খেলো আকৌ সন্ধিয়া হ'লে ভৰি হাত ধুই প্ৰাৰ্থনা কৰোগে।
উম্, কিন্তু আজিকালি ল'ৰা ছোৱালী টো সেইটো নহয়। অকল বুজা দিছে মানে ইটোৰ পিছত সিটো
প্ৰজন্মৰহে এইবিলাক ধান্দা আছিলে। এতিয়া আজিকালি ন নতুন প্ৰজন্ম বিলাকৰ একো সেইবিলাক নায়েই। অকল গ্ৰাম' ফোন
একো মানে বস্তু হেৰিয়ে নাপালে মানে।
অ', গ্ৰাম' ফোনক লৈ ব্যস্ত।
সিহঁতেতো কিছুমান খেলৰ নামেই নাজানে, এতিয়া আমি ধৰ খেলিছিলোঁ চেং গুটি, টাং গুটি
অ', সেইবিলাক। কি বুলি সুধিলে নেজানিবই
সিহঁতি সেইবিলাক নাজানিবই আৰু আজিকালি এনেকুৱা হৈছে তোৰ অসমীয়া ভাষাটো বহুত মানে কম সংখ্যক ব্যৱহাৰ কৰা হৈছে।
অ', -
মানে আজিকালি সৰু ল'ৰা-ছোৱালী বিলাককটো ইংৰাজী মাধ্যমত দি দিব আৰু ইংৰাজীতে কথা ক'ব, অসমীয়া ক, খ, অ, আ, সেইবিলাকৰ মানে প্ৰাসংগিকতাটো একদমেই- কমি গৈছে, মাক-দেউতাক বা বায়েক-ভনীয়েক- বুলি মাতিব লাগে, সেইটো অসমীয়াত নাজানে। সেইটো কথা নহয় নহয়, ঠিক আছে বাৰু ইংৰাজী মাধ্যমত পঢ়ক। কিন্তু ইংৰাজী মাধ্যমত পঢ়িলে বুলি নিজৰ অসমীয়া- অসমীয়া মাতৃভাষাটো সেইটোৰ প্ৰতি ঘেয় জ্ঞান কৰিলে হ'ব জানোঁ।
সেইটোৱেইটো ন।
অসমীয়া, আমাৰ প্ৰথম মানে নিজৰ মাতৃভাষাই হৈছে অসমীয়া।
অসমীয়া অ',
গতিকে, সেইটো কাৰণে আমি অসমীয়াটো জানিবই লাগিব।
তাকেইটো। উম্, আমাৰ এই খুৰা ছোৱালীজনী যে তাইক- মানে সেই ইংলিছ মিডিয়ামত, তাই মানে একেবাৰে অসমীয়া বুজিয়েই নাপায়। অকল হিন্দী, ইংলিছতে কথা পাতে। মাক বাপেককো মানে তেনেকে মাতে ইংলিছতে।
অ', সেইটোৱে। মানে ইংৰাজী শিকিলেও- নিজৰ অসমীয়া মানে অ, আ, ক, খ, সেইখিনি- সেইখিনি যদি নাজানে অ', সেইখিনি ক্ষেত্ৰত মানে মাক-দেউতাকে গুৰুত্ব দিব লাগে বা ঘৰৰ মানুহখিনিও সেইটো কথাত চাব লাগে। মানুহ এজন আহিলে, এতিয়া ধৰ আমি-
কৰিব লাগে, ভাল ব্যৱহাৰ কৰিব লাগে।
সেইটোয়ে, আৰু আমি আমি বিলাকে জনী বা বুজি পাওঁ, এতিয়া আমি- পঢ়ি থকা ল'ৰা-ছোৱালীৰ কাৰণে কিন্তু ধৰ এতিয়া- সৌ ককা এজন আহিলে বা আইতা এজনী আহিলে, সেই ককা-আইতাক যদি- সেই সৰু ল'ৰা এটা বা ছোৱালী এজনীয়ে ইংৰাজীত কথা কয়, ককা-আইতা এজনীক কি বুজি পাব। তেওঁলোকেতো অসমীয়া কথাহে জানে। অসমীয়া ভাষাহে ভালকৈ জানে।
উম্।
গতিকে, সেইবিলাক কথা মানে অকণমান চাব লাগে। মানে আধুনিকতালৈ দৌৰ দিছে বুলিয়ে যে ইমান- ইমান বেছি মানে নিজৰ ভাষাটোক পাহৰি যাব, সেইটো কথা নহয়। মোৰ বোধেৰে দেই। উম্, সেইটোৱে কিন্তু মানে অসমীয়াটোৱে আমাৰ স্বাভিমান ন। আমাৰ মানে সকলোতকে ওপৰত হয়। প্ৰথম ভাষা হয় অসমীয়া আমি অসমত আছোঁ। আৰু যিমান মানে যি কৰিলেও
গতিকে সেইটো কথাত মানে সকলোৱে গুৰুত্ব দিয়াটো উচিত আৰু আজিকালিতো এনেকুৱা হয় চৰকাৰী বিদ্যালয়বিলাকত ইংৰাজী পাঠ্যক্ৰমবিলাক ইংৰাজীত কৰি দিছে। এতিয়া ধৰ এনেকুৱা হওক সৰুৰ পৰা যেতিয়া এটা ল'ৰা ছোৱালীয়ে অসমীয়াত পঢ়ি পঢ়ি পঢ়ি পঢ়ি মাজতে যদি এতিয়া ইংৰাজীত এটা পাঠ দি দিয়ে। অকমান হ'লেও টান হৈ পৰিব নহয়। আগৰ পৰাই বোলে সৰুৰ পৰাই ইংৰাজীত পঢ়ি আহিছে সেইটো নহয়। ইংৰাজী লাগিবই ইংৰাজী ভাষাও আমি শিকিব লাগিব জানিম কাৰণ আজিকালি ধৰ গ্ৰামোফোন হয় বা প্ৰায়খিনি ক্ষেত্ৰতে আমাক ইংৰাজী ভাষাটো লাগে বা দেশী বিদেশী যিবিলাক ধৰ পৰ্যটক আহে, তেওঁলোকৰ লগত কথা পাতিবলৈও লাগে বা তাত যদি আমি বিদেশলৈ যাওঁ তাতো লাগিব।
চ'ব নাই মানে মানুহে চ'ব জানিব লাগিব।
কিন্তু মানে ইংৰাজী ভাষাটোক ইমান যেনেকে গুৰুত্ব দিয়া হৈছে, তেনেকে মানে অসমীয়া অসমীয়া ভাষাটোকো গুৰুত্ব দিয়াটো উচিত।
অহ'
মোৰ বোধেৰে।
সেইটোৱে গোটেই কেইটাকে মানে ধৰ স্বীকৃতি দিব লাগে মানুহে।
অ' সেইটোৱেই আৰু মানে মানুহৰ আচৰণ ব্যৱহাৰ কথা বতৰা। এইবিলাকেহে ধৰ এজন ম মানুহ হিচাপে মানে কেনেকুৱা কি কথা সেইটো দেখা পায় আৰু সৰু ল'ৰা ছোৱালী এটাক যদি হয় সৰুৰ পৰাই যদি সেইখিনি শিক্ষা নিদিয়ে। ল'ৰাটোক যি শিক্ষা দিব সেইটো মতেইতো যাব ন।
সেইটোৱেইটো।
আৰু তাৰ মানে সম্পূৰ্ণ দায়িত্ব ঘৰখনৰ মাক দেউতাকৰ। আৰু বিদ্যয়ালয়ত শিক্ষকৰ হয় সেইটো দায়িত্ব উম। আৰু মানে ল'ৰা-ছোৱালী এটাক অকণমান ওলাই মেলি যাবলৈ দিব লাগে, মানে ইমান যান্ত্ৰিকতাৰ ভিতৰত ৰাখিব নালাগে।
নালা এতিয়া কি ধৰ স্কুল ল'ৰা-ছোৱালীবিলাকে শিক্ষক কিছুমানকক অপমান কৰে ভাল ব্যৱহাৰ নকৰে। কৰে কিছুমান ল'ৰা-ছোৱালীয়ে।
অহ, সেইটোৱে আমি আগতে ধৰ ছাৰ বাইদেউ বুলি ক'লে কিমান এটা বেলেগ সন্মান আহি যায়।
ভক্তি কিমান আমাৰ।
আমি ধৰ, যদি ক'ৰবাত গৈ আছোঁ নামি দিম, চাইকেলত গৈ আছোঁ নামি দিম। বা গাড়ীত গৈ আছোঁ নামি পেলাই, ছাৰ নমস্কাৰ।
ছাৰহঁত আহিছে আমি ৰাস্তাতটো অকণমান এৰি দিওঁ।
অহ।
কিন্তু আজিকালি ল'ৰা-ছোৱালীয়ে নাই, ছাৰ আহিছে, কোনবা আহিছে, মানে লাইন নেমাতে নেমাতে ধৰ লাইন পাতিহে যাব ছটা সাতটাকে।
অহ, এই সেই সন্মানটো ধৰ নিজৰ লগতহে থাকে।
উম, সেইটোৱেইটো।
এ মোৰ এই কালি, কালি অহ। এই ৰ'দৰ পৰা মানে সন্ধিয়া সময়কণত। এ অকণমান বতাহ এটাহ যে মাৰে সেইখন সময়ত মানে ইমান মনত পৰিছে বোলো আগতে আইতাহঁতে কোলাপ বহি এনেকৈ কিমান সাধুকথা শুনো, খেলিবলৈ যাওঁ বুলি। সচাঁকে দেই।
তাকে।
উম, তাকে বাৰু তেতিয়া হব।
উ হ'ব দে আৰু।
উম উম, হ'ব।